হেল্ল' অ কোৱা কি কৰিছ?
নহ ন অকমান বাহিৰলৈ ওলাই আহিছিলো
অ মই বহি আছো
উম উম
উম।
উ ভাত পানী
পানী খালো
কিহে খালা
ভাত দালি মাছ ত ভাজি এ তুমি কিহে খালা
মই খালো পনীৰ
উম।
পনীৰে এনেকে বাটাৰ পনীৰ বনাইছিলে।
উম।
পনীৰ খাই খোৱা নাই।
খাওঁ খাওঁ।
পনীৰ কেনেকে বনাই জানা নেকি?
নাজানো -
মই জানো।
কেনেকে?
প্ৰথমতে তেনেকে গাখীৰটো পগাব লাগে
উম।
পোৰা
উম।
অ গাখীৰ বাদাম পোৰা
উম।
তাৰপিছত এইটো হে কৰি পেলাই গৰম যেতিয়া উতলিব যেতিয়া
উম।
এইটো উতলাৰ পিছত পৰা তুমি একদম হেৰি কৰিবা এইটো তাত উতলাৰ পিছত আহি পেলাই তাত নেমু চেপি দিবা নেমু ৰস বুলি পেলাই
উম।
একদম কৰ্তন কাপোৰ এখনত মানে সেইখিনি চাকি গৱৰ মা যেতিয়া গাখীৰটো ফাটি যাব নহয় গাখীৰটো ফাটি যোৱাৰ পিছত তুমি তাত দি দিবা
উম।
দি দিয়াৰ পিছত পুৰা একদম চেপি একদম পানী একদম ৰসটো উলিয়াই সেইটো একদম চেপি চেপি চেপিয়শ একদম এনেকুৱা যিটো আকাৰত আৰু ৰাখিব লাগে বা ৰাখি পেলাই ফ্ৰিজত ভৰাই থৈ দিবা পিছদিনাখন পৰা শ্লাইচ শ্লাইচকে কাটিবা পনীৰ বহুত মজা লাগে উম মই বনাইছো আগতে
উম
মই এই হেৰিত গুৱাহাটীত কৰ্চ কৰিছিলো নহয় হোটেল মেনেেজমেণ্টৰ তেতিয়া মোক হোটেল এখন প্ৰভাইড কৰিছিলে আভা ৰুটুপিয় নামৰ
উম
সেই তাত যেতিয়া মোৰ আছিলোগে
উম
অকল মানে ভেজ ভেজ আৰু হোটেলখন নন ভেজৰ নচলে অকল অনলি ভেজ
অ
নিৰামিষ
হয়
এই তেতিয়া তাত আমি অকল পনিৰ টিক্কা পনিৰ এনেকে মানে অকল পনিৰ এই চব সকলো পনিৰ বস্তু বস্তু
অ অ
তেতিয়া বহুত পনীৰ খালো তুমি খাইছা নাই
চাব নোৱাৰো সি বিচাৰে আম ঘৰতো দেখিছা নাই
চাহ বনালো
এনেকে তোমাৰ হেৰিখনত মানে চচ চচটো নে কেৰাহীটো
মুখত ফুটাই ক'বা কথাবোৰ
কেৰাহীখন নহ'লে চচ টোত মানে ফাৰ্ষ্টটে হেৰি দিব লাগে চাহপাত খিনি আৰু চেন দি
উম
দুইটা ভাজি ভাজি ভাজি ভাজি কালাৰ টো বেলেগ হৈ যাব তাৰ পিছতে তাতে পানী অকন দি
পুৰৰ নিচিনা যে এনেকা
তাৰ পা পানী অকন দি দিব লাগে
উম
তাৰপিছতে তাত হেৰিটো কি বুলি কয়, আদা আদি দিব লাগে
উম।
তাৰপৰা এইটো যে কি দিয়ে নামটো পাহৰি থাকিলোঁ।
লং, ইলাচি নে ডালচেনি?
কিবা এটা দিয়ে মুঠতে, তেনেকুৱা বস্তু এটা দিয়ে তাৰপিছত অ তাৰ অলপ দি পিছত গাখীৰ ধালি দিয়ে কি মজা চাহ হয়।
কোনে বনাই?
দেখিছো আক।
অ অ ইউটিউবত।
মজা লাগে।
উম মই সেনেকে দেখিছো মোৰ পৰা, বাটাৰ পনীৰ বনাই মাখন - চাখ তেনেকে দি পেলাই বাটাৰ চাটাৰ দি, খাবলৈ বহুত ভাল লাগে প্ৰ'টিন পাই ন বহুত শক্তি পায় মানুহে।
বনাই যাবলৈ মন আছে।
কি বস্তু?
ধুনীয়াকৈ চাহ।
অ ৰিলচত পাইছিলা নেকি?
অ ৰিলছত পাইছিলো আজিয়ে পাইছিলো। বনাই চাবলে মন আছে ঘৰত।
বনাবা চচটোতে পাৰিবা তেনেকে হেৰি কৰি থাকিবলে চচ নহলো নকৰিলো কেৰাহীখনতে।
টো চফাকে আহিম বুলি কব বগা
কেৰাহী মানে, এনেকুৱা যে সেই গোল যে হেতাখন যে, তাতে পাৰিবা।
উম
বেছি দিব নালাগে নহয়, অলপহে।
উম, অ তোমালোকৰ সেইফালে, বগৰি-চগৰি টেঙা আছে নেকি?
আছে অঁ।
হয়।
কিয়?
এনেই সোধিছোঁ।
কিয়?
এই মানুহ এজন, কিবা নামটো পাহৰি থাকিলোঁ ৰবা
উম।
ভবানন্দ নে কিবা?
অঁ, অঁ।
আছে নি?
আছে অঁ।
অঁ।
কি হ'ল? কিবা হ'ল নি?
নাই হোৱা, সেহতি এতিয়া কথা পাতি আছিলে।
কেলে বা?
ঢেৰ সোপাদিলে নেকি?
উম।
অঁ।
তোমালোকৰ দেউত তোমালোকৰ দেউতা গুৱাহাটীত কিবা কৰি আছিলে নহয়, কি কিবা এটা কৰিছিলে বুলি কৈছিলে কি কৰি আছিলে?
উম।
দাদাটো আ গুচি আহিলে ককা আইতাৰ ঘৰ। তাৰ আকৌ ঘৰত থাকিবলে হেৰি নাইকীয়া হ'ল যে।
হোঁ
ককাৰ লগত লাগি দিব লগীয়া হ'ল।
ওঁ অঁ
সেইকাৰণে গুচি আহিলো
ওঁ
ওঁ
গাখীৰৰ পৰা বহুত বস্তু বনাব পাৰি ন'?
অঁ পাৰিটো।
চবৰচে বেষ্ট পনীৰ।
উম, পাৰি।
মাখন খাই পাইছে নে? মাখন।
মাখন নাইখোৱা।
মাখনো কেনেকে বনাই জানো? এনেকে মান হেৰি এ ঘূৰাই ঘূৰাই ঘূটি ঘূটি ঘূটি ঘূটি ঘূটি ওপৰ লেৰেপ লেপ
লালমোহন বনাব জানা নাই?
লালমোহন বনাব নাজানো। লালমোহন বনোৱা দেখিছোঁ এনেই। চু চু এ- হেৰিৰ লগত।
মই আমাৰ আইটিভিটো নাচাওঁ। আমাৰ আই টি ভিটো নচলে।
বেচনৰ এ-অঁ এ- বিয়াত বাৰু বনাই। বেচনৰ লগত বনাই নে কি মইদাৰ লগত বনায়?
মৰিলে নেকি?
অঁ, মইদা। অঁ তাত অলপ বেচন মিলাই দি
অঁ তেনেকেই বনাই।
মই বিয়া বিলাকৰ ৰুটিবোৰ খাই বহুত ভাল পাওঁ কোমল কোমল যে পিছদিনাখন খাবলে সি ভাল লাগে
শুনা আকঅ তাপা আমাৰ এইটো বিয়াত বনাইছিলে যে
কি বেয়াচিলে
লালমোহন বনাইছিলে যে।
উম
দাদা বিয়াৰ লালমোহন বাহিলে মানে
উম
পাছদিনাখন স্কুললে লৈ গৈছে।
কোনে আইটোৱে
অহ
এয়ে
ৰিকি হেতক দিবলে লৈ গৈছে।
ইয়ে।
আমাৰ ভন্টি বিয়াত গৈছে ভণ্টি বিয়াত মাছ ভাত খুৱাইছিলে
উম
মাছ ভাত খোৱাইছিলে মাছ ভাতৰ লগত এনেকে কিবা কিবি মুৰি ঘণ্টা বনাছিলে কচু থুৰ এনেকে মাছৰ মাথা এনেকে দি পেলাই তাপিছত এনে কবি এনেকে হেৰি অ ভাজি বনাইছিলে অ নহয় এই দাংবড আৰু এনেকে আলু এনেকে শ্লাইচ কাটি পিলাই পুৰা হে কে কাটি তেলত ফ্ৰাই কৰি ক্ৰীম চিম দি এনেকে বনাইছিলে বহুত ভাল লাগিছিলে আৰু তেতিয়া সৰু আছিলো ন তেতিয়া কেমেৰা আনিছিলে হেৰিঅৰ এই নাইন নাইন পঢ়িছে ভূতপুৰৰ ল'ৰা এটা ভাগঅ তেতিয়াই কেমেৰা আনিছিলে হুউম
তুমি আনিছিলা
মই নহয় আমাৰ লাটো দাদা বুলি এজন তেতিয়া মই কেমেৰাৰ প্ৰতি ইমান ইণ্টাৰেষ্টেই নাই কেমেৰা কেমেৰা আও তেতিয়া বহুত ভাল লাগিছিলে বিয়া মই তেতিয়া ফটোয়ে নুথো ফটো মানে ক'তো নাযাওঁ নুথো একোৱে নকওঁ
উম
আজি কালিহে
আজি কালিহে ফটো
উম
কালি ফটো মাৰিলা নে নাই
নাই মই
উমহু।
উম।
উহ ধুনীয়া লাগিছিলও দেখিবলে
এনেকে ফটো মাই ভাল লাগে
চিকেন বনাব জানা নাই?
জানো।
কেনেকে বনাই, তুমি কেনেকে বনোৱা?
তেল অকণ দিব লাগে তাৰপা তেল কোনো দে, একদম পিয়াঁজ দিব লাগে, আদা নহৰু দিব লাগে
উম।
ভাজিব লাগে।
উম।
তাৰ পিছত মানে মাংসটোত মানে মছলা- চছলা চব পিয়াঁজ- চিয়াজ অলপ দি পিলাই মচলাটোত মাংস মথি লব লাগে আৰু।
অহ।
পৰিব লাগে তাৰপৰা, তেলত পিয়াজ- চিয়াজ দি মেলি
উম।
এনেকে কৰি দিলে মাংসখিনি দি দিব লাগে।
উম।
অলপ দেৰি পাছত, আলুখিনি দি দিব লাগে ভাজি শুাল অল পত
অ।
তাৰ অলপ পাছত বিলাহীটো দি দিব লাগে।
উম।
উম, তাৰ পিছত পানী মানে আলুটো দি দিলে অলপ পানী একণ দি দিব লাগে আৰু। আলুটো দিয়া পিছত
অ।
তেনেকে মাংস বনাই নি
মই আকৌ বেলেগ ষ্টাইলত বনাও।
কেনেকে?
বনাও তে তেল নিদিয়ে ন।
উম।
মিঠাতেল দিয়াৰ পিছত, অ তাত চেনী অকনমান দি দিওঁ চেনী
অহ।
গৰ নিচিনাকে অকমান ক'লা ক'লা হয় ন তেতিয়া মাই মাংসখিনি দি দিওঁ তেলত।
উম।
মাংসখিনি দি কিনে তেলত অকণমান ফ্রাই ফ্ৰাই কৰোঁ।
উম।
ফ্ৰাই কৰি অলপ দেৰি ফ্রাই অকমান মানে পাছ এনেকে লৰাই থাকো, ফ্ৰাই কৰি অকমান হে গোটেই চেনীৰ সেইটো লাগি যোৱাৰ পিছত লৰাই লৰাই পেলাই তাত পিয়াজ দি দিওঁ।
উম অ।
কটা পিঁয়াজ দি পেলাই লৰাই দিওঁ তাত নিমখ দি দিওঁ নিমখ দি অলপ লৰাওঁ, লৰাই পেলাই ঢাকি দিওঁ। ঢা ৰাখি পেলাই চাক থবেলাই অলপ দিছোঁ উঠাই পেলাই, লৰাই লৰাই লৰাই তাত আলু দি দিওঁ
উম।
আলু দি দিয়াৰ পিছত উহুম আলু দি লৰাই পেলাই অলপ দি লৰাও ঢ ঢাকি দিওঁ, তাৰপিছত আদা, নহৰু খুন্দি থোৱা থাকে যে তাৰপিছত আদা নাহৰ খিনি দি দিওঁ তাৰপিছত লৰাই মেলি তেতিয়া অলপ আলু অলপ সিজো-সিজো হ তেতিয়া অলপ মানে মাংসটো যেতিয়া সিজে ন তেতিয়া মই জিৰা -। লগ তাৰপিছত কাশ্মিৰী ৰেড চিলি কাশ্মিৰী। মেচটো দি দিওঁ সেই দুটা দি দিওঁ তাৰিছত হালধি দি দিওঁ। কেলাষ্টৰলত বন্ধাল বেছি দি নিদিওঁ
উ
তাৰপিছত তেনেকৈ লৰাই -লৰাই সিজালৈকে তাৰপিছত তাত বিলাহী এড কৰি দিওঁ বিলাহী কাটি গেভি টাইপ গেভি কৰি পেলাই। তাৰপছত লাষ্টত একেবাৰে সেইখন নৰসিংহ পাত দি দিওঁ। বহুত মজা লাগে।
মই নৰসিংহ পাত দিলে বেয়া পাওঁ।
অঁ বিৰিয়ানী, অ বিৰিয়ানী পোলাও -পোলাও খাই ভাল পোৱা নে পোলাও
ভাল পাওঁ মই।
পোলাও খাই বেয়া পাওঁ মিঠা মিঠা যে
অ যতেটতে ভাল নাপাও মানে।
উম
কি চবেই চবতে ভাল নালাগিলে
উম উম
মানে ভাল নেলাগে
কিন্তু খাই ভাল লাগে কিন্তু পোৰা বিলাকত এই মিঠাই মিঠাই কিবা কিবি বেছি দি দিলে বেয়া লাগে কিন্তু এই বাচমতি ৰাইছৰ লগত চিকেন মাংস খাই ভাল লাগে বহুত।
এ দীঘল দীঘলটো নহয় জানো।
অ
মই তেনেকে নাইখোৱা আক।
মই খাই পাইছোঁ আমাৰ ঘৰত এবাৰ মই। পইচা পাইছিলো তেতিয়া আমাৰ ঘৰত এনেকে বাচমতি চাউল আনিছিলো। বাচমতি চাউল আনি পেলাই মাংস মাংস আনি এনেকে বনাই পেলাই
বাচমতি চাউল মই পনীৰ খাই পাইছো
উম
বাচমতি যে দীঘল দীঘল চাউলটোয়ে
উম
পনীৰ খাই পাইছোঁ
অ মটৰ পনীৰ
মটৰ পনীৰ খাইও ভাল লাগে ক' দেই
মই মাংসৰ লগত খাই পোৱা নাই মই মাংস বনাই পোৱা নাই আকৌ আজিলৈকে।
তুমি বনাব নাজানা নেকি?
নহয় এনেই কলো নহয় জানো বুলি। কেনেকে বনাই কিন্তু আজিলৈকে বনোৱা নাই।
বনাই খাব লাগিব মই নিজে মই ইউটিউবত চাই চাই শিকিলো
বেয়া হব বুলি নিদিয়ে আকৌ
উম মই প্ৰথমতে মোক তেনেকে বেয়া হ'ব বুলি মোক কৈছে আজি বনাবি। মই নিজে শিকিলো নিজে বনাব শিকিলো
শুই দিনৱ যে চুমি বিয়া হোৱা কথা আছিলে কাইলে ম মাংস আছিলে মই বনাও বুলি ললো তাপা কাইলে লাজ পাব লাগিব।
কোনে আনি দিলে।
কাইলৈ বোলো আইতিক কলো তই বনা নহলে মই কাইলে লাজ পাম
উম তাৰ পিছত বনাই ললো
গোন্ধাই গল আক
তাকে ত
উম
তুমি নিমখ কম কম কে দিয়া নি নিমখ কম খোৱা নি
কম নেখাও মই হিচাপটো পতকে ধৰি নোৱাৰোঁ সেইকাৰণে এদিনৰ